অ আছো এনেই জাষ্ট উঠিলো লাইট চাইট জ্বলাই দিল মায়ে অ
সেনেকেই উঠোৱা দে মই হ এনেই নহলে আমি
অ সঁচা
অ চাই বছা
উ
অ অ ভাবি আছো পঢ়ো নে নপঢ়ো মোক পঢ়িব একদম এলাহ লাগি আছে
মোৰো আৰু পঢ়াটো হোৱাও নাই মেন কথা
উম সেইটোৱে
ইমান কেইখন আছে
অ এইফালে আছো এটা ইউনি টেষ্ট তোমাৰ
অ দে তাকেটো
ইছৰাম ইমান বেয়া দিনত দিছে ই এ ৰাম উম এ ৰাম বহুত বেয়া অৱস্থা হ'ব আমাৰ হ প অ নহয় তেৰ কোন তাৰিখৰ আছিল নেকি এইটো বেলেগৰ হয় বেলেগৰ অ ষ্ট্ৰিমৰ হয় অ অ
অ আমাৰ পোন্ধৰৰ পৰা
ন পোন্ধৰ ফিজিক্স ইচৰাম এক কোকে হোৱা নাই এক কোকেহোৱা নাই
যদি কাৰেণ্টটো আহে পাৰিম বাকী সি যি পঢ়াই আছে সেইটো নোৱাৰিম পেটলা যি পঢ়াই আছে সেই ত মাৰ
অ অৱস্থা বহুত বেয়া হব এইবাৰ গম পাইছো
তাকেতো আজি ভাবিছো চল্লিশ তিশচে
ন নাই নম্বৰ মই এক একোকে হোৱা নাই মই ইংৰাজী সিংৰাজী চাব আছে মোৰ
অ সেইটো হয় ইংৰাজী চোৱা যোৱা
আৰু এটা বেলেগ ইংৰাজী এখন আছে বুকখন সেইখনতো আৰু এনে পঢ়ি থাকিব নেকি আৰু এখন আছে
উম
হা
হয় কিন্তু আজি শেষ কৰিম ৰ সেইটো
উম আজি গোটেই খিনি শেষ কৰিব লাগিব
তই কোনটো হে পঢ়িবি
ভাবা নাই ৰ ভাবিম ভাবা নাই ৰ
একেই পঢ়ো দে
অ একটোৱে পঢ়িম চাগে প্ৰথম প্ৰথম পাঠটোৱে কৰিম চাগে
আৰু ইংৰাজীৰ যে আৰু এখন বুক আছে যে। সেইখনৰ-সেইখনৰ মই ফাষ্ট, সেইখনৰে ফাষ্টটো কৰি আছো মই।
অ সেইখনো কৰি আছো। মই মেইন কি কয় আচল বুকখনৰহে কৰি আছো অ ইংৰাজীৰ।
অ, তাৰে মোৰ এটা হৈছে ৰ।
উম, এই দুখ লগা তু যে অ।
অ সেইটো হৈছে।
হোৱা নাই ৰ। মই তো এ কুইছো কি কয় এই প্ৰশ্নোত্তৰ কেইটাক ওলাব আছে। ছেমৰ ছেম সেকেইটাও ওলোৱাই নাই সেইকেইটাও ওলাব' লাগব।
উম
ইমান গৰম লাগছে ন।
ইমান ধুনীয়া ফুল। গোলাপ ফুল আৰু গোলাপ ফুল মোৰ মস্ত ভাল লাগি জানা না ত
হে, মোৰ মোৰ ফোনটো এ লিলি, মোৰ সেইটো বহুত ভাল লাগে।
অ সেইটোও ভাল নালাগা নহয়। কি সেইটো আজিকালি ইমান মান দেখবৈ নোৱাৰ, নাহে নহয় এ সেইকেইটা।
ইমান মানুহে ভাল কৰিছে মানে পুৰা বহুত বেছি এই এয়া মানে সেনেকে মান ভাল নালাগে সেনেকে ভাল নালাগে যদি চবে ভাল পুৱা হৈ যায়।
সেইটোয়ে আৰু সেইটো সেই ঠাণ্ডাৰ চিজনত হয়।
উম
অ সেই সেই গৰমত নহয় এইটো, ঠাণ্ডা চিজনত হয় এইটো। আৰু সেইটো সেই কি কয় লগাবৰ কাৰণে বহুত হেই আছে বহুত ৰুলচ, ৰেগুলেশচন কিবা
অ, হয়।
এইবাৰ টান এনেকা হলে, উম বহুত ঝামেলা। ন গলাও এ এনেও এটাইও এইটোয়ে নহয় আকৌ বহুত কেইটাই গোটেই কেইটাই ঝামেলা আছে চব ফুলে স এটা ফুল আছে ন এই যে পচ্তটা পাংখুৰি থাকে। পিংক কালাৰৰ য'তে এই ভগৱানৰ এই স্থানত দিয়ে যে নৰ্মেল ফুলতটো সেই তে যে অকল ইমান ইজি মানে যতে দি দি সেইটো উগি যায়।
অ', আমাৰ ঘৰতো আছে সেইটো।
হে আমাৰ ঘৰত এইমাষ্ট ডাঙাৰ জোপুা হৈ গৈছে সেইটো। কিয়া? সেইটো ইমান ইমান ধুনীয়া দেখি সিনা আমাৰ সেইটো এতিয়া ওলাবও ন মন নাযায়।
উম ভাল লাগে সেইটো ব
বহুত ভাল লাগে। এ হে মোৰ বেগতটো চিঙিল।
ইচৰা
মইতটো নতুনকে বেগ কিনিছিলো সেইটো ফাটি গ'ল হে।
কোনটো তোৰ সেই সেইটো মাটিয় কালাৰটো?
মাটি কালাৰ বেগটো ফাটি গ'ল সেইটো অলপমান।
ইছ ৰাম, এই বেয়া লাগে ন এনকে।
উম।
কেনেকে ফাটিল?
গম নাপাও ক'ত লাগছে চাগে, এই কৰ'বাত বাহিৰ চাহিৰে যাওঁতে।
অ'।
এ ক'ৰবাত গাড়ী চাড়ী উঠাতে গৈছে চাগে। হা?
নাই খাম। কিবা খালি তাই?
নাই খোৱা ৰ। খোৱাৰ খাব লাগিব মা দিয়াই নাই এইটো লাগে।
কত গৈছে?
মায় বাহিৰত আছে এনে খোজ কাঢ়ি।
অ'।
উম সেইকাৰনে কিবা বনাব বুলি কৈছো। অ ভোকে নালা হৈ গৈছে।
অ' যে মানে ভোক ল মোৰ বু ভোক লাগে কিন্তু মই খাব নোৱাৰো মেইন কথা।
অ' নাই মোৰ এতিয়া ভোকো নালাগা হৈছে
মোৰ ভোক বহুত লাগে কিন্তু খাব নোৱাৰো মানে খায় মানে মেইন কথা কি হৈছে জানো মই টিভি আছে চাইজ সেইবা মোবাইল চাই কিনে খাওঁ ন। ত লাহে লাহে খোৱা যায়ছে অলপ পিছত খাব মন নাযায় সেনকুৱা। সেইটো কাৰনে মানে মোবাইল চোবাইল একো নোচোৱাকে মই খাব বস্তু টো বেছি ভাল পাওঁ।
হয় কিন্তু। এ মৰ মোৰ লপালপ গুচি যায় মোৰ এই এটা মোবাইলটো ইফালে ইউটিউব নে কিবা যে চলাই থৈ
উম মোৰ মোৰ সেনেকে মই খাব নোৱাৰো সেনেকে খালে মোৰ নহয়।
উম কিন্তু এই ম'ম' চম' হ'লে তেতিয়া হলে টিভি চাই বা কিবা চাই হ'লেও যাবইে পেট তত।
নাই মই মোৰ মোৰ তেতিয়াও নহয়, মোৰ তেতিয়াও থাকিয়ে যায় অঁ। মই সেইটোৱে মই মস্ত শ্বকিং পাইছো সেইনাখন মাই আনিছিল তেতিয়া মই গম পাইছো মই ভাবিছো মই চাগে পাগল হয় এটা, তেতিয়া লাগিছে ক সেনকা সঁচা মই খা ই নাজা মানে মই মোবাইল চাই চাই খাইছো সেনেকে খাইছিলো না তো সেনেকে লাহে লাহে মোৰ অভ্ক হৈ গ'ল তথ মো খাবই নোৱাৰিলো
ইচ ৰাম
ত' সেইটো কাৰণে মই খাব কাৰণে ভাল নাপাওঁ মানে যেতিয়া মই খাওঁ কিবা বস্তু মই ফোন বাতিম মই সেই মই ভাল নাপাও চাব কাৰণে
অ ম এই বেলেগ জ্ঞানত গুচা যায় ডাইৰেক সেইকাৰণে
এইফালে মায়ে মোক কয় ৰ কিবা এই কি ক বেলেগ ধ্যান কৰিলে যি খানাত থৈ আছে সেইটো হজম নহয় বা সেইটো গাত নালাগে বুলি কয়
উম
কি বাইদেউ সঁচা কথা নে মিছাইতো গম নাপাও এতিয়া
অটো মোকোকো ক ৰচোন মা মই ভাবি আছো এক্সাৰচাইজ পৰা ষ্টাৰ্ট দিওঁ
হে কৰ কৰ ভাল হে
উম। তাকে ভাবি আছোঁ, মানে পঢ়ি চহী লৈ মাজত তে খোজ কাঢ়িব যাম আহি কিনে আৰু পঢ়িম বাকি মানে যেতিয়া আৰু মানে যেতিয়া টাইম পাওঁ আৰু এক্সাৰচাইজ কৰিম যিখিনি সময়ত দিনত বা গধূলি
দিনত কৰিব নোৱাৰো কাৰণ আমি এনে ইমান এলেহুৱা হৈ আছো ৰাতি। দিনত অ ৰাতি বহুত অ। ইমান গৰম নোৱাৰি এই ইটো টাইমত ভাল টাইমত
আৰু তাৰ ভাল অ কিন্তু তেনেকোৱা পঢ়িব লাগে যে মেইন কথা আৰু উঠোৱেই ইমান
মেট্ৰিকৰ টাইমত ভাল আছিলে আমাৰ মেট্ৰিকৰ টাইমত এ কৰিছা মই কৰিছিলো জানা ঘৰৰ ভিতৰত তে
উম মই মজা কৰিছো তাৰ পিছত লাহে লাহে তাৰপিছত মোৰ আলচি লাগি গল তাৰপিছত মই নকৰিলো
বিষাইতো প্ৰথমতে ইমান বিষাব ভৰি চৰি বিষাই যদি ভৰি এক্সাৰচাইজ বিলাক কৰে ন আৰু খাব ভৰি খন এনে বিষাই থাকে এ ভৰি একাৰচাইজ কৰিছ চাগে সেইকাৰণে হেৰী হয়
হে নোৱাৰি হেনেকে অলপ অলপ লাহে লাহেকে কৰিব লাগ
উম উম উম উম উম অ বিগিনাৰ গ না নৰমেল ঠিকে লাহে লাহে কৰি থাকিলে অল পিছত যাই কেনে অলপ টান কৰি থাকিলে হল
উও
আহ টোপনীয়া লাগি আছে এতিয়া। ভাবি আছিল লিখিব আছে ধেৰ লিখি। কিবা আছে
অ মোৰতো এই ডাইগ্ৰাম কেইটা বনাব আছে না
অ তো আঁকিও ছবি এটা আঁব পোৱা আছে
অহ
ত আঁকি দিছিলো চোন আৰু আছে দেই অ মোৰতো এইটো হাফ হ'ল দেই আৰু বাকি খিন আকি শিকি লবি। হাফ হ'ল ন সেইটো উম বাকীখিনি ইজি আছে দে অ সেইখিনি ইজি আছে দে
উ বটমান ভাইট দিনত আগব দিম মানে সেইদিনা খন কিণ্ডাজয় আনিছিলো। তাৰপিছত মই আধা খাইছো তোৰ পিছত তাকো আধা দিছো তাৰপিছত সি, সেইটো কাৰনে মোক কৰি দিব আৰু, -
বা', উম্ - হী- হী- হী কামলৰ কাৰণেহে দিম। পিছে আ, - এনেও সেই সিওনো কনচা সেনেকা খালে হয়? নহ'লে, কৰিবই নিদিলে হয়।
উম',
কি হ'ব?
তাকেইটো।
তোৰ ত', এটলি ভায়ে এটা আছে। মই একুই নাই, মই চিংগল চাইল্ড।
হয়, কিন্তু বৰ লাগে যদি নাথাকে, থাকিলেও অশান্তি লাগে ৰ', -
সেইটো হয়। থাকাতো অলপ জনযেট আছে। তই এইকেইদিন নাথাকাতো অলপহে দিগদাৰ আছে। নাথাকাত কি অকল এ', এটা ভাল যে চব বস্তু মই অকলে খাই থাকো আৰু।
অ', - অ ', - অ', সেইটো হয়।
অ ', কিন্তু ভাই- বইনাক বোৰ থাকিলে সেইটো হয় দিবই লাগে অলপ হলেও, ন'হলে আৰু মায়ে চিঞৰিব ধৰিব। বা নিজৰ ভন্টি- -ভাইটিক এনকে এৰি দি থৈ খাই আছা মাৰি দিব মন যায় তেতিয়া, হেল্ল', হেল্ল', হেল্ল', - হেল্ল', কি হ'ল অহ ', হেল্ল', - হেল্ল',